হেল্ল'।
অ, কি কৰি আছা?
এয়া এনেহে আছো, তুমি কি কৰিছা?
এয়া মই এই চাহ কাপ দি মেলি আজৰি হৈ এয়া ওলাই আহিছো। আ। ভালে আছো অ। খোৱা-বোৱা কৰি ৰন্ধা-বঢ়া কৰিলা?
এ নাই, নাই। মই পথাৰলে গৈছিলো, আমাৰ বোকা দিছিলে। তাপা ৰাতিপুৱা অকমান ৰুলো। ৰুই পেলাই ইমান ৰ'দ ওলালে নহয়। গুচি আহিলো এ তিয়া হেই আকৌ এতিয়া এইয়া আবেলি গ'লো। আহি গা-পা ধুই মেলি এই ভিতৰলৈ শুনাই আহিছোহে আও দচি মিনিট মান হৈছে।
অ, মও এয়া ৰন্ধা-বহা কৰাই নাই। কৰিমহে এতিয়া বনোৱাই নাই।
একেবাৰে আন্ধাৰ হোৱালৈকে ৰুলো। আমাৰ মানে একেবাৰে কাষতে মাটি।
অ, অ। তাকেহে আৰু কিমান মান আছেগে চাগে? কিমান মান আছেগে?
নিজৰ আমা নিজৰ মাটি আজি মানে কাইলৈ
অ।
অ। আমাৰ হেই দুই তাৰিখ মানৰ পা ৰুম আও, দেওবাৰ মান পা। এ আমাৰ তেনেকে শাৰিয়া ষ্টাইলত ৰুইছো। পাঁচজনী, ছজনী ইজনীয়ে সিজনীক ৰুই দিছো আ লগে-ভাগে তেনেকেই হৈছে। ফটাফত ৰুই গৈছো। বাকী দুজনীমানৰ খেতি হ'লেই। আমা দুই তাৰিখ মানৰ পৰা ৰুমহে। হেল্ল। হেল্ল। হেল্ল। হেল্ল'।
অ আ? শুনিছানে? অ, শুনিছানে? শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল'। অকমান নেটৱৰ্ক নাই নেকি, বাহিৰলে ওলাই আহাচোন। হেল্ল'। হেল্ল'।